আহ
অ', কৈ আছিলো তেতিয়া কয়লাখনিৰ কথা কৈ আছিলো কিবা আমি
অ', - অ', কয়লাখনিটো মানে তোমাৰ প্লেইন জেগাতে আছে আৰু পাহাৰীয়া জেগা নহয় নৰ্মেল জেগা
আচ্ছা নৰ্মেল জেগা নেকি?
অ', নৰ্মেল-নৰ্মেল।
আচ্ছা আচ্ছা তুমি কি বুলি কয় অ', হেৰি চাইডে কি বুলি কয় তোমাৰ কিলিং ওলাব পাৰি ন কিলিং চাইড যাব পাৰি। ইউ এছ টিয়াম চাইড যাব পাৰি ন সেইখিনি দি?
অ', সেইফালে দি পাৰি ইউ এছ টিয়াম যাব ঘূৰি যাব লাগে বহুত। ৰাস্তা ভাল নহয় এহ বহুত বেয়া ৰাস্তা।
অ', পিছে জিম টিম যাই আছা না নাই তুমি পিছে?
নাই জিম যাই আছো ৰবা।
জিম চলি আছে ভালকে?
চলি আছে এহ মানে জিম কি আৰু তোমাৰ একবাৰ গেলে বাদ দিব ইচ্ছা নাযায় নহ'লে বডীতো শুকাই যাব না যদি তুমি এবাৰ যোৱা বিডিটোক ফুলি যায় তাৰপিছত আৰু যদি বাদ দিয়াই আগৰ নিচিনা আকৌ শুকাই যাব।
শুকাই যাব নহলেবা পেটটো বাঢ়ি যাব এনেকুৱা টাইপৰ হব আৰু।
মই মই, মোৰ পেট নোলাই। খিন না বহুত আগৰ পৰাই, সেইকাৰণে পেট নোলায়েই।
আতছা, এইটো জিম টীম কৰি থাকিলে মানুহ ফিট থাকা যাই ন, পাৰফেক থাকা যায় ন?
অ', সেইটোয়ে আৰু তোমাৰ যাই থাকিলে আৰু কিবা এৰাৰ ইচ্ছা নাযায়, তুমি একমাহ ৰেষ্ট দি দিয়া তোমাৰ পস্যা নাযাব নাই নহয়, এলাহ আহ, এলাহ লাগি যায়।
অ', আৰু ডেলি যাই থকা মানুহবোৰে
ডেইলি গলেতো তোমাৰ এনাৰ্জিটো থাকে না, যাও যাও লাগি থাকে।
আচ্ছা, তোমাৰ কি বুলি কয়, সপ্তাহত কেইদিন হয় পিছে জিম?
আৰু চানডে অফ থাকে, বাকী ছয় দিনে হয়।
বাকী ছয় দিনে আৰু ন, আৰু কি বুলি কয় তোমাৰ আহ, ছদিন কি কি, চানডে মানে, সবদিন চানডে অফ থাকে চাকে ন?
নাই নাই, কিছুমান জিম তোমাৰ সদায় খোলা থাকে, তাকো টুৱেণ্টি ফৰ আৱাৰছ খোলা থাকে।
কিছুমান জিম, কি কোৱা? অ', আমাৰ গুৱাহাটিতে, আমাৰ গুৱাহাটিতে আছে নে এনেকুৱা জিম?
অ', গুৱাহাটীতো আছে দুটামান।
আচ্ছা, এটা ডাঙৰ জিম হব বহুত।
এ, ডাঙৰ জিম এইবোৰ, দামী জিম হ'ব এইবোৰ বহুত।
উম। ডাঙৰ ডাঙৰ মানুহ বিলাকে যায় বিলা।
চিল্লী ছাইডৰ জিমবোৰটো এনেকুৱাই তোমাৰ, সাতদিনে খোলা থাকে টুৱেণ্টি ফ'ৰ আৱাৰ।
অ', তাৰে একদিন মানে নিজৰ মানুহতৰ নিজৰ হিচাপত একদিন চুটি ললেই হ'ল আৰু বন্ধ ললে হ'ল ন। মানে যাতে কি বুলি কয়, ৰেষ্ট, ৰেষ্ট ডে একদিন ল'লে হ আৰু
অ', হা, সেইটোৱে।
আচ্ছা, তোমাৰ কি জিমত মানে কেনেকুৱা কেনেকুৱা টাইপত জিম কৰা মানে, কি কি এক্সাৰচাইজ কৰা মানে তুমি?
মোৰ তোমাৰ এক্সাৰচাইজৰ মোৰ তোমাৰ সেই আৰু মানডে মই মাৰো তোমাৰ চেষ্ট আৰু ট্ৰাইচেপ মাৰো মানডে।
মানে চেষ্ট আৰু ট্ৰাইচেপ মাৰা, চেষ্ট আৰু ট্ৰাইচেপ কিমান টাইম লাগে এনে মাৰোতে?
অ'। চেষ্ঠৰ কিতা মাৰো, কেতিয়াবা মই তোমাৰ চেষ্ঠৰ পাঁচ টা মাৰু আৰু কেতিয়াবা তোমাৰ ছয়টাও মাৰি দিওঁ।
মানে ছয়টা বেলেগ বেলেগ টাইপৰ সেই মাৰা আৰু আচ্ছা, কেইবাৰ কৰি মাৰা, এটা বস্তু কেইটা কেইবাৰকে মাৰা, কেইটা চেট মাৰা? আচ্ছা, তিনটা চেইটত কেইবাৰ থাকে, এটা চাইটত
এটা সেটত তোমাৰ কেইবাৰ থাকে কথা নাই তুমি তেতিয়ালৈকে ফেলিয়াৰ মানে যাব নোৱাৰা, তেতিয়ালৈকে মই মাৰিয়ে থাকো। ধৰা কেতিয়াবা বাৰটাও যায়, কেতিয়াবা পোন্ধৰটাও যায় এনেকুৱা।
আচ্ছা আৰু টোটেলত তুমি ধৰিলোৱা পাঁচ পাঁচ চেছটো মাৰিলা, চেছটো টোটেল কমপ্লিট মাৰিলে কিমান টাইম লাগে এনে
চেছ কমপ্লিট মাৰোতে তোমাৰ লাগি যায়, এক ঘণ্টাৰ বেছি লাগি যায়। কাৰণ মই অকলে নামাৰো না, মোৰ লগত ট্ৰাইচেপো থাকে।
ত তুমি অকলি নামাৰা ন, কি ক'লা তাৰপিছত?
মই অকলে নামাৰো, মোৰ লগত আৰু লগৰ থাকে দুটা। সেয়াতো মাৰে, টাইম লাগি যায় হেকাৰণে তিনিটাই মাৰোতে। তিনিটাই একেলগে মাৰো এটাৰ হোৱাৰ পিছত এটাই মৰো এটাৰ হোৱাৰ পিছত এটাই সেনেকুৱা
অ আৰু কি বুলি কয় তোমাৰ ট্ৰাইচেপ যে মাৰা ট্ৰাইচেপ মাৰোতে কিমান মানে কি টু টোটেল ট্ৰাইচেপ মাৰোতে কিমান টাইম লাগে তোমাৰ
ট্ৰাইছেপ মাৰতে তোমাৰ বেছি টাইম নালাগে দেই ট্ৰাইছেপ জল্দি হৈ যায় ট্ৰাইছেপৰ মই তিনিটা এক্সাইজে মাৰো ট্ৰাইছেপটো তোমাৰ আধা ঘণ্টাৰ ভিতৰত হৈয়ে যায় মাৰা অ দেৰ দুই ঘণ্টা লাগি যায় আৰু ধৰা তোমাৰ চাৰিটাত গলে চাৰে পাঁচ ছয়টাত এনে মই ছয়টাত ন গৈছিলোয়ে গৰমৰ কাৰণে কিন্তু লগৰকেইটাই মাত তাই যাই আছোঁ এনে ত মই যাও জিম ছয়টা চাৰে ছয়টাত যাও এদিনটো চাৰে ছয়টা ছয়টাত গেলে ইমান দেৰি হৈ যায় কি হয় মই আহি পাওঁ তোমাৰ চাৰে আঠটা বা নটাত আহি পাওঁ মোৰ মানে বেলেগ এটা লগৰ লগত যাওঁ সি মানে বহুত লাহে লাহে মাৰে বহুত ৰেষ্ট লয় মানে
আচ্ছা আৰে কি বুলি কয় তোমাৰ আ বাকী মানডেত তুমি চেল ষ্টাৰ এইটো মাৰিলা ট্ৰাই চেপ কৰিলা বাকি বাৰত কি কি তুমি মাৰা এনে
বাকী মঙ্গলবাৰে তোমাৰ মাৰো বেগ বাইছেপ মাৰো মঙগলবাৰে
বেক বেক বাইচাপ মৰা আচ্ছা
আৰু তোমাৰ বুধ বুধবাৰে মাৰো তোমাৰ লেগ আৰু চল্ডাৰ মাৰো
লেগ আৰু চ'ল্ডাৰ মাৰা বুধবাৰে
তাৰপিছত তোমাৰ কোমায়ে ৰিপিট কৰোঁ চেষ্ট টাইছে, বেক বাইছেভ আৰু লেগ আৰু চল্ডাৰ।
আচ্ছা-আচ্ছা অ, এনেকুৱা চৰি মাৰা আৰু?
অ, এনকে ছয় দিন।
উমচবৰে সেনেকুৱা তিনটা তিনটা- চাৰিটা চাৰিটা চেপে মাৰা?
অ, মানে ধৰা বেক -বেকটোতো আচলতেওঁ বহুত ডাঙৰ বেগ আৰু লেগটো চবতকে ডাঙৰ মাছল হয় তোমাৰ বেগটোৰ কাৰণে মই কেতিয়াবা সাতটা এক্সাৰচাইজো মাৰি দিওঁ।
বেগৰ কাৰণে আচ্ছা আৰু লেগৰ কাৰণে?
লেগৰ কাৰণে তোমাৰ পাঁচটা, চাৰিটা বা ছয়টা সেনেকুৱাকে মাৰো।
আৰু লেগ দে দিনাখন লেগে মাৰা ন?
লেগ ডে দিনা লেগ আৰু চল্ডাৰ দুটাই মাৰো।
আচ্ছা এইটোত তুমি মানে এতিয়া কি কৰি আছা একদিনত দুটা- দুটাকে মাৰি আছা?
একদিনত দুটাকে অ, মই মানে একদিনত এটাকে মাৰছিলো আগতে একদিনত এটা মাৰিলে কি হয় ধৰা তোমাৰ সোমবাৰে চেছ মাৰিলো ন' সোমবাৰে চেছ মাৰলে আকৌ তোমাৰ নেক্সট সোমবাৰে চেছ থাকে। তোমাৰ মানে মাচালটো ৰিকভাৰ হওঁ তে লাগে তোমাৰ ফৰ্টি এইট আৱাৰচ এতিয়া যদি ফট ফৰ্টী এইট আৱাৰ্চত বেছি হৈ যায় ন' এসপ্তাহৰ পিছতহে মাৰা যায় বস্তুটো এই মানে বস্তু বস্তুটো মানে গ্ৰথ নহয় মানে কমি যায় সেইকাৰণে মই আজি আজিকালি ৰুটিন খান বদলাই দিছো মানে সপ্তাহত দুবাৰকে মাৰা। তা মাছাল।
এতিয়া তুমি বেছি মানে ইফেক্টিভ পাই আছা বেছি মানে ভাল পাই আছে এতিয়া মানে বডিটো বেছি বাঢি যি আছে ন। এইটো চাইকাৰনে গ্ৰোথটো ভাল চলি আছে ন ৰিজাল্ট ভাল দেখাছে ন।
অঁ।
অ পিছে আহ মানে- জিম -টিম কৰা তোমাৰ টাইম কিমান হ'ল মানে কিমান টাইমৰ পৰা এইবিলাক কৰি আছা আৰু তুমি জিম টীম বিলাক।
এইটো জিম তোমাৰ আমি কলেজ পঢ়ি থকাৰ পৰাই লৈছিলো জিম। যেতিয়া আমি ডিগ্ৰীত আছিলো। মই তোমাৰ জিম কৰিছিলো এবাৰ টো থাওচেণ্ড টুৱেন্টি ফৌৰত টো থাউজেণ্ড টুৱেন্টি অ টো থাউজেণ্ড টুৱেন্তি ফৌৰ বোলে টু থাউজেণ্ড টুৱেণ্টি টুত।
অ', এইচ এছ।
অ', এইচ এছ দিওতেহে লৈছিলো এ নতুন নতুন তোমাৰ জচ কাৰণে চবৰে জিম কৰিম বডি বনাম তোমাৰ কেইদিনমান ক'লো তাৰপিছত মোৰ আমনি লাগাল মই মানে তেতিয়া তোমাৰ ধৰা জিম মই অ', তোমাৰ হায়েষ্ট দচ দিন যাও। নাযাৱে জিম চিম ফিজটো দিও তাৰিত ঘৰত থাকো এনে। ইচ্ছা নোযোৱা হৈ যায় তাৰপিছত মই সেনেকে কৰি- কৰি আকৌ বাদ দি দিছো দুহেজাৰ বাইচত। তাৰপিছত মই আমাৰ তোমাৰ ই পঢ়ি থাকোঁতে কনটিনিউ কৰি আছো
মানে কিমান ছেম ফিফট ছেম মানত কৰিছিলা নেকি।
অ', ফিফ্টছেম মানৰ পৰাই লৈছিলোঁ মই।
উম, মোটামুটি তোমাৰ ক'ব গ'লে দুবছৰ মান হ'ল আৰু জিম কৰা।
অ' দুবছৰ মানেই হ'ব হ'ল।
উম আৰু তোমাৰ হিচাপত এটা ধৰি লোৱা নৰ্মেল মানুহে যদি জিম যায় হা আৰু সি এ এক একদিনত মানে কেইটা কৰা ভাল। মানে সেই কেই মানে দুটা- দুটা একচাইজ মানে ধৰি লোৱা বেগ ধৰি লোৱা বেগ বা মানে কি বুলি কয় অ', তাৰপিছত আৰু ধৰিলোৱা কিবা দুটা- দুটা কৰা ভাল ন তাৰ কাৰণে এটা-এটা কৰা ভাল আৰু।
তাত যদি কোনোবাই নতুনকে যায় সি যদি আ সি যদি আগতে জিম চিম কৰা নাই ধৰা কোনোবাই যদি জিম কৰি বাদু দি দিছে এনেকুৱা নহয় মানে নতুনকে যদি গেইছে একদম তে সি মানে মিক্স মাৰব লাগিব। সি মানে লগালগ সেনকে মাৰিব নোৱাৰে।
তাতে টো ফাৰ্ষ্ট ডে যদি মানে কি গোটেই কেইটা একেলগে আমি মাৰি থাকবা লাগব মিক্স
অ', মিক্স মানে তোমাৰ চেষ্টৰ দুটা মাৰলো, ট্ৰাইচেপৰ দুটা, লেগৰ দুটা সেনেকা মাৰবা লাগিব। তাৰপিছত এনকে তোমাৰ এসপ্তাহ মাৰিবা লাগিব যাতে বডি টো এডজাষ্ট হৈ যায় বস্তুটোৰ কাৰণে আৰু তোমাৰ জিম মাৰলা আজি তাৰ পিছত তোমাৰ দুইদিন পিছতে গাৰ বৈদ্য বিষ হ'ব। কাৰণ তুমি জানাই না নতুন নতুনকে কিবা এটা বচ বিষ হ'বয়ে অ' কিন্তু তুমি কিছু মানে বিষটো আহাৰ পিছত নাহা হৈ যায় ত' আইবা লাগে দিয়াচোন আ তুমি যদি নাহা হৈ যোৱা আৰু ইচ্ছাই নাযাব সেই বিষটো মানে আহিবা লাগে কাৰণ বিষটো তোমাৰ বেছি দিন নাথকে এসপ্তাহত কমিয়ে যায় বিষটো। কেইদিনমানৰ বিষ এটো অকল, হয়। তোমাৰ এসপ্তাহ সেই মিক্স মাৰা পিছত উঠি ধৰা নিজৰ ৰুটিন এখন বনাই ল'ব পাৰিব আৰু কি কেনেকে কি মাৰব। ই চিংগল মাছালা মাৰিব পাৰে নহ'লে বা ডাবলো মাৰিব পাৰে মোৰ নিচিনা কিছুমানে তোমাৰ চেষ্টৰ লগত চল্ডাৰো মাৰে সেনেকেও মাৰিব পাৰে। ত' অমিতে মাৰে ছেষ্টৰ লগত চলডাৰ।
আচ্ছা- আচ্ছা অ', মানে এতিয়া প্ৰথমতেটো আমি মিক্স মাৰিলো তাৰপিছত আহি মানে তাৰ ইচ্ছা মানে এটা কথামানে প্ৰথম প্ৰথমৰ পিছ এটা মাৰাটো বেছি বেটাৰ হ'ব নেকি দুই তিনমাহ কৰাৰ পিছ
মানে আমাৰ জিমত তোমাৰ হেৰি ৱালবোৰত এক্সাৰচাইজ দীঘা থাকে মানে বিগিনাৰছৰ কাৰণে কি। ৱালত চাই, চাই তুমি মাৰিব পাৰা সেই এক্সাৰচাইজ বোৰৰ নাম লিখা থাকে আৰু। কেইটা চেট মাৰিব লাগে লিখা থাকে সাত দিনৰ কাৰণে লিখা থাকে প্ৰথম তাৰপিছত এটা মাহৰ কাৰণে লিখা থাকে তাৰিছ ছয় মাহৰ কাৰে লিখ থে তাৰিছত এক বছৰৰ কাৰণে লিখা থাকে, এনকে লিখা থাকে আমাৰ কি মাৰবা লাগে।
আচ্ছা আৰু তুমি কেতিয়া জিম কৰিলা, জিমত জইন কৰিছা হা এ ধৰ মানে তাৰে ট্ৰেইনাৰে তোমাক শিকাইছিল নে ভালকে মক
তোমাক প্ৰথম দুইদিন মানে ট্ৰেইনতে চাই দিয়ে তোমাক সি পোলাপ মাৰিব দিব পোচা মাৰিব দিব। তাৰ পিছত তোমাৰ বেকৰ এটা মেচিন মাৰিব দিয়ে, চ'ল্ডাৰৰ এটা মাৰিব দিয়ে, তোমাক সেনকে মাৰিব দিয়ে। তাৰে পিছত তুমি তোমাক চাই নিদিয়ে আৰু যি শিকাই তুমি সেই মাৰি যাব লাগে এসপ্তাহ।
বা তাৰপিছৰ পৰা নিজে কৰি থাকিবা লাগিব।
অ', তাৰ পিছৰ পৰা তুমি নিজে কৰলা সেইটোৱে চব বস্তু তুমি মানে ধ কৰাৰ পিছতো তুমি কিবা নাজানিলা এক্সাৰচাইজ, তেতিয়া তাক মাতিলে সুধিলে সি দেখাই দিয়ে আৰু।
ষ্টেপটো দেখাই দিয়ে আৰু কেনেকে কৰিব লাগে।
দিনালকে এনকে দেখাই দিব।
তাত', তাত', নিজে কব নাহে আৰু।
নাই নাই, নিজে নকয়। তুমি যদি, এক্সট্ৰা ট্ৰেইনাৰ লোৱা তেতিয়াহে মানে তোমাক শিকাই ডেইলী।
এক্সট্ৰা ট্ৰেইনাৰ ললে পইচা বহুত যায় ন আৰু।
অহ' পইচা তোমাৰ এক্সট্ৰা দুই হাজাৰ টকা ল'ব।
মন্থলি।
মান্থলি।
অ' মানে গোটেই মান্থটো লাগি থাকিব নেকি সি আমাৰ লগত।
অ' সি গোটেই মান্থটো নহয়, সি এনে সপ্তাহত ছয়দিন জিম হয় ন। সি কমেও তোমাৰ পাঁচদিন-পাঁচ দিন সি শিকাব চাগে, তাৰপিছত তোমাক দুইদিন ৰেষ্ট দিব। তাৰে পাঁচদিনৰো তোমাৰ একদিন কিন্তু কাৰ্ডিঅ থাকিব।
আচ্ছা কাৰ্ডিঅ। আচ্ছা মানে সেই ট্ৰেইনাৰ ললে। আৰু এটা তুমি আৰু তোমাৰ হিচাপত ধৰি লোৱা এটা এটা বিগিনাৰ ল'ৰা এটা। আছে পইচা নোহোৱা নাই আহ সি যদি ল'ব খোজে সি ট্ৰেইনাৰ লোৱাটো ভাল হব নে? ট্ৰেইনাৰ নোলোৱা জিম গাৰ্ডৰ ভাল হব।
যদি তোমাৰ পইচা আছে, তেতিয়া তুমি ট্ৰেইনাৰ লোৱা। কাৰণ সি তোমাক ডাইট-চাইড দি দিব কি মাৰবা লাগে কেনেকে মাৰবা লাগে তুমি শুদ্ধই মাৰি আছা না ভুল চব দেখাই দিব। এনে তুমি পইচা আছে যদি তুমি ট্ৰেইনাৰ লোৱাটোৱে ভাল।
আচ্ছা যদি